হেল্ল'। হেল্ল'। হেল্ল'। অ', কি কৰি আছা?
হেল্ল'।
অ, কি কৰি আছা, তুমি? অ, মই তোমাৰ কথাটো শুনি আছো দিয়া, কি অ, হেল্ল, মই শুনি অ, শুনা পাই আছো দিয়া শুনা পাই আছো। হেল্ল, মই তোমাৰ কথাটো শুনা পাই আছো। দিয়া। হেল্ল, অ, মই তোমাৰ কথাটো শুনা পাই আছো দিয়া হেল্ল, অ, অ, কি এ, বৰষুণ দি আছে নেকি তোমালোকৰ দে, নহয় বৰষুণ দি আছে নেকি।
অ, বহুত জোৰ মাৰিছে, তোমালোকৰ চাইদে
পৰিছেহে এতিয়া মানে, পৰিছে ভালে হৈছে এতিয়া।
হয়, হয়, হয়, হয়, নহয় আৰু চোৱা গৰমৰ কাৰণে বৰষুণতটো দিলে আমাৰ।
অ, হয় মানে আৰু কি বুলি ক পথাৰৰ মানুহ বিলাক ধান ৰো কাৰণে মানে বৰষুণৰ কাৰণে ৰখি আছে।
একদম ৰখি আছে ৰখি আছে তুমি একদম ফাৰ্ষট ক্লাছ কথা কৈছা কিন্তু। একদম তাৰ মানে। সি, সেইবোৰ মানুহে তাৰমানে ইমান তাৰমানে কষ্ট খাই আছে যে। এ, কি বুলি কয় ধাননিত কি বুলি এ, পথাৰত তানে ৰোৱা, ৰোৱা, ৰোৱা, বটা চিজন না এইটো হয়নে। এই ৰোৱাতটো তেনে পুতাৰ কাৰণে তেনে, সিহঁতে তেনে, একদম অপেক্ষা কৰি আছে। জানাই, বৰষুণটোো অহাৰ কাৰণে বহুত ভাল লাগিছে দেই। কি বুলি কয, কিন্তু আমাৰ এইটো চাইছে, কিন্তু বৰষুণতটো কিন্তু। অহা কিন্তু নাই বৰ্তমান কিয় বা। হেল্ল, অ কিন্তু তোমাৰ আকৌ চাদে এইটো বৰষুণতটো আহিছে আমাৰ অ, অ, হয় অ, হয় হয় হেল্ল,
হয় হয়।
অ, মই মই মই উম, উম, হয় হয়। শুনি আছো, শুনি আছো, শুনি আছো, তোমালোকৰ। অ, অ, অ, ৰবা তোমালোকে খে এ, কি কি খেতি কৰা?
কেতিয়া আমাৰ।
কিহৰ, কিহৰ, কিহৰ নহয়, নহয় গম পাইছো তোমালোকে কিহৰ খেতি কৰা? অ, হয় হয় হয় অ, অ, হয় হয়।
হয় দিয়া। ধানৰ নহয় নহয়, আমি কৰো কিন্তু আমাৰ। টো চাইডে তাৰমানে ধানৰ খেতিটো তাৰমানে সিমান নকৰে আৰু তোমালোকে। ধঢালৰ খেতিতটো কি কি তাৰে কৰা তাৰমানে? নহয় ধানৰ খেতিতো তোমালোকে কি কি কৰা? শালি ধান বাও ধান। চাম ৰাজ ধান।
হয় হয়, হয় হয়। এইটো ধলো বাাওঁধানটো কৰা হয় আৰু এইটো।
উম, আহ, আৰু।
আৰু আৰু ম, ভালদৰে বাৰু নাজানো বাৰু মা হতে ভালদৰে জানে। মা হতে ভালদৰে জানে বাৰু।
উম, উম, তুমি তাৰ মানে তুমি এ ঘৰৰ পথাৰত কোনেও ৰোৱা পতি পাইছা নে তুমি কেতিয়াবা?
অ', পাইছো।
পথাৰত তুমি ৰোৱা, অ' পাইছা?
হয়, হয় পাইছো মই।
ৰোৱা এই ৰোৱা পুতিলে বহুত লেতেৰা হ'ব লাগে হয়নে?
হয়, হয় মানে এইটো কি বুলি কয় আমাৰ এতিয়া লগাব আছে ন। মানে কি বুলি কয় আমাৰ এইটো লগাব আছে আৰু কি বুলি বৰষুণটো কাৰণে ৰখি আছে। এতিয়া বৰষুণটো পৰি দিছে আৰু ৰুব পাৰ পাৰিব আৰু এতিয়া।
উম, উম, হম। হম হয় দিয়া।
বৰষুণটো কাৰণে ইমান দিগদাৰ হৈ গৈছে বৰষুণো পৰা নাই। আজি কৰি দিছে কালি মানৰ পৰা চাগে লগাব চাগে আৰু।
হয়, হয়, হয়, উম। তাৰমানে বৰষুণতো তাৰমানে যিমান যি হ'লেও তাৰমানে আহিলে আৰু মানুহখিনি অলমান তাৰমানে সুবিধা হয় আৰু কি বুলি কয় ৰোৱা বতাৰ কাৰণে কঠীয়া ৰোৱাৰ কাৰণে। বহুতখিনি সুবিধা হয়। কিন্তু মই মই আৰু ত' আমাৰ এইটো চাদে কিন্তু বহুত দিগদাৰ হৈ আছে বৰষুণটো অহা নাই না।
হয়, হয়, উম, উম মানে এইটো কি বুলি কয়
কিছুমান মানুহে আকৌ মটৰৰ ফিটিং কৰি পেলাই তেনেকৈ লগাই দিছে বাৰু। আমাৰ আকৌ ম
অও অ', এইটো কিন্তু চৰকাৰে কিছুমানক কিন্তু বহুত কিন্তু সুবিধা দিছে দেই। যে যে আছা কি বুলি কয় মটৰটো কি বুলি কয় আনি জাষ্ট খেতি বাতি কৰা হয়নে নাই। যিটো চৰকাৰৰ ফালৰ পৰা আৰু কিছুমানে সুবিধাটো পাইছেই কিছুমান মানুহে পোৱা নাই, হয়নে নাই?
হয়, হয় মানে এইটো কি বুলি কয় কিছুমানে আকৌ মটৰত যদি আমি ল'ব লগা হয় বেলেগৰ পৰা আকৌ
উম, উম, উম।
পইচা আকৌ সিহঁতে মানে গোটেই দি গোটেই মানে ধান মানে নপকালৈ মানে সিহঁতক পইচা দি থাকিব লাগে সিহঁতৰ পানী টো তুমি ল'ব পাৰিবা আৰু তেনেকে।
উম, উম, উম, উম, উম। হয় কিন্তু সিহঁতে কিন্তু কি এই যোনে তাৰ মানে খেতি কৰিব দিয়ে। যিবোৰ মানুহক তেনে আধিয়াত দিয়ে কিবা দেই আধিয়াত দিয়া চিষ্টেম বাৰু আধিয়াত দিয়া পিছত আৰু সিহঁতে কিবা মোক চাউনি কিবা পইচা এটা দিয়ে আৰু মানে আধিয়াত দিয়া কাৰণে। মানে সেইটোৱেই আৰু বেলেগ একো নাই। উম, উম। মই কিন্তু এ ধান খেতিৰ বিষয়ে সিমান মই নাজানো। তাৰমানে আমাৰ দেউতা আৰু আমাৰ দাদায়ে তাৰমানে জানে তেনে ধানৰ খেতিত মানে কি কি কৰে আৰু। কি বুলি কয় সেইটো কথা মই একদম নাজানো আৰু। হা হা কি কৈছা?
মানে কি বুলি কয় তোমালোকৰ সেইপিনে কি খেতি কৰে ইমান।
আমাৰ এইটো চাইদে মেইনলি আমাৰ শালি ধানে কৰে আৰু শালি ধান আৰু কিবা বাইচমতি এটা যে চাউল যে আছে। এইটো-এইটো-সেইটো-সেইটো-সেইটো ধানো কৰে। কি বুলি কয় এতিয়া ছিজন পৰিছে কিন্তু চিজনে পৰিলেও কিন্তু এতিয়া বৰষুণতো দিয়া নাই না অলপমান দিগদাৰ হৈ আছে যিখিনিয় মানে তেনে মটৰটো আছে, সেইবিলাক মানুহ বৰ্তমান এতিয়া একদম ধুমধাম তাৰমানে আৰু ৰোৱা বজাত লাগিছে আৰু।
হয়, হয়, হয়। তোমালোকৰ সেইপিনে মানে এইটো খেতি কৰে আৰু।
কৰে, কৰে, কৰে, কৰে। কৰে দিয়া মেচিনৰ খেতি ত, তটো কৰে কিন্তু কি কৰে সেইটো কথা মই সিমান নাজানো। মই আমাৰ দেউতাক মই সুধিম আৰু নাই দেউতাক মই সুধিলে আৰু মই তোমাক মই ক'ব মই পাৰিম মই হয়নে।
হয়, হয়, বাকী ভাত, পানী খালে নে, নাই।
খোৱা নাই ৰ'বা এই আমাৰ এইটো চাইডে অলপমান বতৰতটো বেয়া কৰি আছে। তোমালোকৰ চাইডেতো বৰষুণতো আহিছে চাগে। নহয় বৰষুণ বৰষুণটো আমাৰ এইটো ছাইডে আহিলে আমাৰ ভাল লাগিলহে আমাৰ মনটো। যিমান যি হলেও
গৰমটো আকৌ কেনেকুৱা দিছে বহুত গৰম দিছে দিনততো থাকিব নোৱাৰি গৰমত।
এই কি ক'বা আজি একদম বহুত গৰম বহুত গৰমৰ কাৰণে মানুহখিনি তাৰমানে, উম।
গৰমতটো আকৌ হৈছে কেনে, কেনেকে হৈছে আকৌ কেলে মানে কি বুলি ক মানুহ বিলাকে গছ কাটিছে সেইবিলাকৰ কাৰণে গৰমতটো বেছি হৈ গৈছে।
উম, উম, নাই, নাই, গছ-গছনি মোৰ হিচাব মতে কাটিব নালাগে সিমান গছৰ পৰা মানুহ বিলাকে এ, কি বুলি কয়। উশাহটো কি বুলি কয় গছৰ পৰা পা বুলি ক'লেও হয় হয়ে নে অক্সিজেন। হয় না নাই।
মানুহ বিলাকে গছ আৰু এতিয়া কি বুলি কয় এতিয়া মানে চাহ পাবলৈ আজিকালি গছ কাটিপেলে চব ধ্বংস কৰিছে। চা টোহ মানে গছৰ ছাঁত বহিবলে এনে গছ এজোপা নাথাকে।
অ, হয়, হয় দিয়া এতিয়া, এতিয়া গছডাল কটাৰ পিছত গছডাল, গছডাল কটাৰ পিছত তেনে এনেকুৱা হৈছে। তাৰ মানে মানুহ খিনি তানে একদম কিছুমান মানুহ উশাহ ল'ব নোৱাৰা হৈছে। এনে আৰু যেনে গছৰ পৰা অক্সিজেন টো পায়।
হয়, হয়। হয় আমাৰ এপিনে বাৰু তেনেকুৱা মানে কি বুলি কয় আমাৰ ওচৰতে নদী এখন আছে বাৰু। কি বুলি কয় ওচৰতে মানে গছ বহুত ডাঙৰ আহঁত গছ যিজোপা আছে তাতে মানুহ বিলাক গৈ পিনে জিৰাই থাকিব। তাতে মানে ভাল গৰমত তাতে বহি গৈ থাকি গৈ তেনেকে থাকে আৰু মানুহ। এনে, তেনে, কেনেকুৱা গৰম দিছে তাতে গৈ, গৈ মানে মানুহ বিলাক মানে তাতে থাকেগৈ আৰু ধুনীয়াকে।
উম।
ঘৰতোতো থাকিব নোৱাৰি মানে কেনেকুৱা গৰম দি হৈছে ফেনৰ বতাহ থাকিলেও মানে বেছি
অ, উম, নাই, নাই। ফেনৰ বতাহটো সিমান খাব নালাগে। মোৰ হিচাপ মতে এই এনেই বাহিৰা হাৱা এ, বতাহটো খালে অলপমান গাটো ভাল লাগে জনানে। এই ফেনেৰ বতাহটো উ, উম, উম, কোৱা?
বাহিৰৰ টো বেলেগ আৰু ফেনৰ বতাহটো বেলেগ হয়নে নহয় বাহিৰৰ, বতাহটো বেলেগ এনেও ফেনৰ বতাহটো বেলেগ ফেনৰ বতাহটো বেছি কৰিলে মানে বেছি গৰমহে লাগে।
অহ, অহ, অহ, হয়, হয়। হয় দিয়া ফেনৰ, ফেনৰ বতাহটো তাৰমানে এ, কিছুমানে খালে, কিছুমান কিছুমানৰ কাহ চৰ্দি গোটেই তানে হৈ যায় যেনে কিন্তু আমাৰ যোনটো আমাৰ এই কি বুলি কয় গাছ গছৰ জোনটো বতাহ সেইটো বতাহ খালে দেহত সুস্থ হৈ থাকে ত মানে একদম শৰীৰটো তোনে ভালে থাকে আৰু বুলি কয় বহুত খিনি জানে এক্দম গাত বল বল থাকে আৰু এনাৰ্জি টো জান থাক তাকেই এ আৰু কিছুমান মানুহে এইটো কথা আৰু নাভাবে আৰু হয়নে নাই কি বুলি কয় কিছুমান মানুহে এইটো কথা একদম নাভাবে কি মই কিন্তু মই হা
বাকী ঘৰৰ মানুহ বিলাক কি কৰি আছে তাকে সুধিব ওলাইছিলো
নাই নাই ঘৰৰ মানুহ বৰ্তমান ঠিকে আছে বৰ্তমান একদম বহুত বহুত অ'কে আছে ন নাই একম গোটেই গোটেইখিনি ঠিকে আছে মানুহ বৰ্তমান মই তোমালোক মই বাৰু কথা মই পাতিম মই কি বুলি কয় হানে যেতিয়া মই লষ্ট পাওঁ মই তোমাল লগ মই কথা পাতিম আছে বৰ্তমান গোটেইখিনি অকে আছে মানে তোমাৰ বৌ আহ আৰু আমাৰ বাবু গোটেইখিনি ভালে আছে নে দিয়া নহলে মই বেলেগ দিনে একদিন কথা পাতিম তোমাৰ লগত হ'ব
অ হ'ব দিয়ক হ'ব দিয়ক হ'ব দিয়ক বোলো
দিয়া অঁ দিয়া দিয়া আহ হ'ব হ'ব হ'ব নিমত খুচি আছ দুেটি
তম বনা বনা